হেল্ল'
অ কোৱা, অহ শুনিছা এ এনে আছোঁ দিয়া তুমি
অ মই এ এনে আছিলো
অ
খোৱা বোৱা কৰিলা
এ খোৱাই নাই দিয়া তুমি খালা
এ মই খোৱাই নাই খাম আৰু অলপমান পিছতকে দেৰিয়ে হয় আমাৰ চাওঁতে চাওঁতে
আমাৰো একেই দিয়া দেৰিয়ে হয় আমাৰো কি বনাইছে
এ আজি কণীকে বনালো। তুমি কি বনালা
সেই এখেতে মাংস অকমানকে আনিলে ৰবা দেউতাৰ
অ এই মই আকৌ কণী কেইটামান দোকান পৰা নিজে কিনি আনিলো আমাৰ মানুহজন নাই নহয় আকৌ বাহিৰত কাম কৰিব গ'ল যে
উম এ দেউতাৰ মানে প্ৰেচাৰটো অকণমান ল' যে তাকে পাৰ মাংস অকমানকে আনিলে
অ
অমিতা দি
আমাৰ আকৌ শাহু মাৰ আকৌ প্ৰেছাৰ চুগাৰ দুইটা হাইহে
অ হয় নেকি
উম
হাই থাকিলে খাব নালাগে
মানে তেখেতে অক মুখখন অক বাছ নকঢ়ে এতিয়া হাঁহৰ মাংস বনালে ঘপক কে খাই দিয়ে তাৰ পিছত প্ৰেচাৰটো বাঢ়ি যায় নহয় বৰ বেয়াকে মই ইমান গালি দিওঁ তথাপিও নু শুনে সেইটোৱেটো মানুহ এতিয়া থাকিব লাগিব। এতিয়া মই ইমান গালি দিওঁ আৰু গাখীৰ চাহ বোৰ খাই এতিয়া চেনি দি খাই দিয়ে চুগাৰ আছে তাতে ইমান হাই তাকো চাৰিশ পাঁচশ গম পাইছ ছানে ছুগাৰ
বহুত বেছি আমাৰ শহুৰ দেউতাৰো ছুগাৰৰ একে হাই প্ৰেছাৰ একে ল'
অ
মানে দুইটা হাই হ'লেও বোলে খোজ চোজ কাঢ়ি কমাইছে এতিয়া আমাৰ দেউতা চুগাৰটোৰ কাৰণে খোজ কঢ়িব বিচাৰে কিন্তু প্ৰেচাৰটো যে ল' মাথা ঘূৰাই উম মাথা ঘূৰাই সেয়া বৰ অসুবিধা দিয়া কি কৰিবা আৰু ঔষধ খাই খাই মানুহজন খি শুকাই খিনাই গৈছেগে
মানুহৰ আজিকালি কি ক'ম আৰু চব ঔষধৰ ওপতে আৰু আহ চাবাচোন মানে খোৱা বোৱা। যিমান সলনি হৈছে বেমাৰো তিমান বাঢ়া হৈছে আৰু
এই আজিকালি আৰু চব শাক পাচলিতো সাৰ ব্যৱহাৰ কৰা হয় আৰু মানে কি কবা আৰু ঘৰত যিখিনি বস্তু নিজে কৰি খোৱা যায় সেইখিনিহে মানে একে মানে
বিশ্বাস কৰিব পাৰি আৰু দিয়াচোন বাকী নোৱাৰি একো বিশ্বাস কৰিব নোৱাৰি যি মানে দেশ দুুনীয়া বেলেগ হৈ গৈছে আৰু তেনেকোৱা
সেইটোৱে এই সেইটো কাৰণে ঘৰতে অলপ শাক পাচলি কৰিছো দিয়া ঘৰতে বোলো যিমান খিনি পাৰো নিজে সুস্থ হৈ থাকিবলে চেষ্টা কৰিছো আৰু নিজে
ভালে কৰিছা।
উম!
তাকে মই বোলো আৰু কি কৰি আছা মই খবৰ এটাকে ল'ম আৰু। মানুহজনী বহুত দিন মই ফোন এটাও কৰা নাই।
অ এই নাই দিয়া গা মোৰো ভাল নাছিলে।
অ এ মোৰো মানে অলপ দিন হৈছে মোৰ গা মোৰ একদম বেয়া হৈ আছে গম পাইছানে, সেইকাৰণে মই ও ফোন কৰা নাই কাকো তেনেকে ফোন কৰা নাই
উম আকৌ ল'ৰাটোৰো মাজতে চৰ্দি হ'ল। সৰু ল'ৰা- ছোৱালী আও চৰ্দি হোৱা বুলি ক'লে ভয়ে লাগে দিয়াচোন আকৌ যেনিবা অকনমান ৰাতি বেছিকে উঠা দেখি পিছদিনাখন ডক্তৰৰ ওচৰত লৈ গলো তাৰপিছত ডক্তৰে কৈছে আৰু বেছি চিন্তা কৰিবলগীয়া নাই এয়া হেৰি মানে এইটো এই বতৰটো সল -সলনি হৈ আছে যে এই বৰষুণ এই ৰ'দ।
উ
সেইটো কাৰণেই হৈছে বুলি কৈছে আৰু, ভয় লাগে নহয় এতিয়া আমাৰ যিমান নহওক সৰু ল'ৰা -ছোৱালী দিয়াচোন।
টো হয় সৰু ল'ৰা- ছোৱালীৰ কাৰণে আকৌ ভয়টো আকৌ বেছিয়েই দেই, সেইকাৰণে মানে মোৰ ভয় লাগে বাৰু।
উম! বাকী এতিয়া হেৰি ম খোৱা বোৱা কৰিলা বাকী, চাহ পানী খালানে নাই সন্ধিয়া।
চাহ -পানী মই তেনেকে চাহ পানী নাখাওৱে জানা মই এনে গাখীৰ অকনমান খালোঁ খাই মেলি কেনে তাৰ পিছত বোলো আকৌ ল'ৰাটো শুই থাকিলে মই আকৌ জগুৱাই পেলাই বোলো কিতাপখনকে পঢ়িবলৈ দিছোঁ। বোলো অকমান পঢ়ি লোৱাচোন এ মোৰ ল'ৰা- ছোৱালী মানুহ নহয়। এ তাই এতিয়া এইবাৰ স্কুলত দিছোহে।
অ হওক দিয়া স্কুলৰ যোৱা ঝামালাই হ'ল আৰু আৰম্ভ অ।
ভাগৰ জিগৰো লাগে হ'বলা বেচেৰা আকৌ মই বোলো নাই আক হোমৱৰ্কখিনি ন নকৰিলেও নহব তাৰপিছতে উঠাই মেলি কিনে সহায় চহাই তাক বেচেৰা কৰি দিছো অকলো নোৱাৰে দিয়াচোন, দিনতটো কষ্ট কৰি। টোপনিয়ে গুচি গৈছেগৈ মই আকৌ লিখাই মেলি কিনে বোলো শুই থাকা তুমি এতিয়া দিয়া।
হয় দিয়া এইটো সময়ত আৰু এতিয়াৰ পৰাই পঢ়িবলগীয়া আৰু পৰীক্ষাত মানে ভৰি দিলে আৰু এতিয়া আ যি পৰা জীৱনৰ পৰীক্ষা পৰ্যন্ত।
অ তাকেটো।
এই সৰু হৈ থকা চাৰি বছৰ পাঁচ বছৰলৈকে কিছুমানে আজিকালিতো সোনকালে স্কুল দি দিয়ে সেই সময় খিনিয়ে মানে ল'ৰা -ছোৱালী ছোৱালীৰ মানে জীৱন আৰু জীৱনটো জীয়াই লয় আৰু।
হয় দিয়া অহ চাৰি বছৰ, উম! এইবাৰ পাঁচ বছৰে সোমাব বাৰু দেই নৱেম্বৰতে পাঁচ বছৰে সোমাব বাৰু। অ', চাৰে চাৰি বছৰ মানে এতিয়া চলি আছে আৰু। তাকেই আৰু ল'ৰা- ছোৱালী মানুহ
কি আৰু আজিকালি পাঁচ কিছুমান স্কুলত আকৌ পাঁচ বছৰ নহলে নলয়ে আজিকালি
অ', আৰু নহয় মই কিন্তু এটা ভাবোঁ দেই আগতে যে ল'ৰা -ছোৱালীবোৰ তিন বছৰৰ পৰা স্কুল দিয়ে মই দিবও নোখোজো মই সেইকাৰণে দেৰিকে দিছো কষ্ট পায়ও ল'ৰা- ছোৱালী এনেও চাবাচোন যিমান নপঢ়ক কিয় আমিয়ে এতিয়া দুই -তিনি বছৰ গেপ লৈ -লৈ বহি থকা নাই এতিয়া জানো তেনেকে এনেও লাগিলে হ'ব দিয়া দুদিন পিছতে চাকৰি কৰক যিয়ে নকৰ চাকৰি বুলি নহয় কাৰ কপালত কি আছে নাজানো ইনকাম দুদিন পিছতে কৰিব লাগিলে তথাপিও এই সৰু পৰা প্ৰেচাৰ দিব নোৱাৰি দিয়াচোন।
সেইটোয়েটো ইমান সৰু পাই এতিয়া আৰু অকমান তুমিয়ে যে পাৰিলে তাক বুজাই দিবা মানে পঢ়াবা কিন্তু পৰাপক্ষত মানে গতি গোটেই হোমৱৰ্ক খিনি তুমি অকমান চাই কৰি দিবা সৰু ল'ৰা- ছোৱালীক
এ' নিজে কৰা নিচিনা গম পাইছা কেতিয়াবাতোটো টোপনিয়ে গুচি যায় নুঠেও উঠাবও বেয়া লাগে ময়ে আৰু
হয় দিয়া ৰাতিপুৱা অহ ৰাতিপুৱাচোন ৰাতি ৰাতিপুৱাতো চাগে ছটামান বজাতে উঠিবলগীয়া হয়
অহ, সেইটোয়ে আৰু চোৱাচোন ৰাতিপুৱা সময়ত এতিয়া কোৱা কবহে সহজ বোলে ৰাতিপুৱা পঢ়াবা বুলি মই উঠি নিজৰ কামখিনি কৰি মেলি কিনে আকৌ তাৰ টিফিন বনাওঁনে বাপেক বাৰু নাই বাপেকৰ ভেজালটো মোৰ নাই অহ আগত তাক ওলোৱা কৰা ভেজাল আকৌ হাঁহ- ছাগলী কেইটামানো আছে দিয়াচোন সেইকেইটাকে চাম নে মই একোৱে কৰিব নোৱাৰা হৈ যাওগৈ এই মাহ ঘৰখন ওচৰতে কাৰণেহে মই অকমান সকাহটো পাও।
অ',
তেতিয়া মানে ঘপককে মানে এই কোনোবা বোলে দৌৰি পেলাই আহিল ভন্টিও থাকে ভন্টি টো বোলে এপাক আহিল এদিন থাকি গ'ল তেনেকে মানে পতককে অকমান সুবিধা কেতিয়াবা হয় হে তথাপিও অকলে কৰিব লাগিব দিয়াচোন গোটেইখিনি।
সেইটোৱে ঘৰৰ মানুহেনো কিমান কৰিব হয় তোমাৰ ভন্টিয়ে যেনিবা আহিলে এতিয়া যিমান নহক তুমি পেলাই তোমাৰ ভন্টি হাতত গটাই থবলে তোমাৰে বেয়া লাগিব। হয়নে নহয় সেয়াই। মোৰো এতিয়া যিমানে নহওক মোৰ এতিয়া ভাই ভনীহঁতে চাই যদিও মোৰে এতিয়া নিজৰে এবাৰ হলেও যদি নাচাও মোৰ নিজৰ অশান্তি লাগি থাকে।
কিবা কৰি আছে সৰু হৈ আছে যিহেতু দিয়াচোন তোমাৰতো ডাঙৰেই হল হয়। মই এতিয়া নতুন -নতুন যিহেতু মোৰ এতিয়া বেছি আৰু মানে হেৰিটো উম, মোৰ চিন্তাটো বেছি আৰু। তোমাৰ চিন্তাটোও বেছি আচলতে স্কুলত গৈ পেলাই আকৌ পিটন- চিটন কাজিয়া পেচাল
সেইটোৱেটো আমাৰ এ'আমাৰ পোৱালিটোহে অকমান গুণ্ডা সী লোকৰ লগত লাগে গৈহে পিতিহে থৈ আহে সেইকাৰণে এই গুণ্ডা মাকো গুডা যে
সেইকাৰণে সি অকমান গুণ্ডা এ 'হবও লাগে এতিয়াহে মই শিকাওহে মাৰ খায় নাহিবি দি থৈ আহিবি অ'। কিয় এই আমাৰ ভাগিনটোৱে মোৰ ভাগিনটোয়ে জানানে একে বাৰ ল'ৰাটো এ'পিতন দিয়ে গম পাই সি সিদিনাখন বেচেৰাটো মোৰ তাৰ মুখত মানে কি জানা এই মা -পাপ পাপা, মাহী-মহা এইবোৰ কৈ থাকাই শুনিছো সি কৈছে কি? আহ ল'ৰা এটা মাৰে নহয় মোক মানে আইতাক আগত কৈছে মোৰ আগত কৈছে মই বোলো কোন সি পাহৰিলে নামটো হে তাৰ পিছত কৈছে হৃদয় নামটো কৈছে সি সি কৰ পৰা মনত ৰাখি আনিছে সি হৃদয় বোলে মই বোলো হৃদয়ে মাৰে তুমি বোলো ঘুচা মাৰি দিব পৰা নাই সি কৈছে মোক বোলে মিছে মাৰিব মায় বোলে মাৰিব মানা কৰ মই বোলো ই নাক কপা তেজ ওলায় দিবিচোন ঘুছা বৰ্ডখন বোলে পিচবৰ্ডখন মুখত মাৰি দিছেগে ল'ৰাটো
ইয়ে এ দেহি দিব লাগে ধৰি লৈ এনেকোৱা গাৰ্জেন্টক কমপ্লেইন কৰিব লাগে এনেকে মাৰপিত কৰিব যি মানে নহওক দিয়াচোন সেই ল'ৰাটো কম বেয়া নে সি পৰিৱেশটোও ভাল পাব লাগিব
মোৰ ল'ৰা ছোৱালীক মই এটাই শিকাইছো বোলো একো কোনেও নক কৰিলে একো নকৰিবা যোনে য উলটাই যদি কোনোবা চৰপাত এনি দিলে উল্টা দিয়ে থৈ আহিবা বোলো। চাই নাথাকিবি বোলো ল'ৰা ছোৱালীক অ কান্দি আহি মোৰ আগত নকবিহি প্ৰথম মাৰি আহি কবিহি বোলো মইতো তেনেকেহে শিকাইছো
সেই ভালে কৰিছা আজিকালি যি দেশ দুুনীয়া অ মাষ্টৰক কি আৰু মাষ্টৰক হাঁহি পেলাই কলো সৰু ল'ৰা ছোৱালীয়ে লাগি ছে আমিনো কি ক'ম এতিয়া ছাৰ হৈ গল ই উম নিজে ঠিক আছে নিজে আগতীয়াকে এক লাগিব নালাগে কিন্তু বেলেগ এটাই যদি হাত উঠাই লয় তেনেহলে দিবই লাগিব আকৌ
শিকাই দিবা তোমাৰ ভাগিনক বুজিছা।
এই শিকা মাক মানে মাকে নিদিয়ে অ আ মই মোৰ বাজনীও ভাল নহয় নহয় তাইক মই ইমান কওঁ বোলো ল'ৰাটোক তাইক কি কিয় বেয়া কথা শিকাইছ মই বোলো ই
এ সেইটো কি বেয়া কথা সি পিটন খাই খাই থাকিব পিছত ভয়াতুৰ হ'ব এনেকে এ কে।
সেইটোৱেতো পিছলেও বোলো সেই তেনেকোৱা ভয়াতুৰ নবনাবি বোলো ল'ৰাটো আজি এইখিনি সি নিজৰ হৈ অ নিজৰ হৈ ষ্টেণ্ড ল'ব পৰা নাই কাৰণে সি পাছলৈও নলব এনেকে ভয় খাই থাকিব। আজি এতিয়া সৰু হৈ আছে বুলিহে পাছত ডাঙৰ হব বেলেগ স্কুলত যালে সলনি হলে তেতিয়া কি কৰিব ৰেগিং কৰে যদি,
তাকেতো অকমান এতিয়াৰ পৰা ভাবিব লাগিব।
সেইটোৱে আজিকালি সাহসী হ'ব লাগে নিজৰ কাৰণে নিজ জে যুজিব লাগে কোনো নাথাকে সময়ত
উম তাকে এতিয়া ইয়াক আকৌ এতিয়া চৰ্দি মানে লাগি আছে ডক্তৰজনে এতিয়া কেইদিনমানৰ পাছত মানে এসপ্তাহ মানৰ পাছত আকৌ নিবলৈ কৈছিলে তাকে বোলো এতিয়া দুদিনমানৰ পাছত লৈ যাও আৰু এতিয়া পৰহি দিনাখন দেখাই আহিছো হে।
তাকে দেখাই থাকিবা আকৌ ল'ৰা ছোৱালী মানুহ ভয় লাগে নহয় কি হয় ঘপককে ন
হয় দিয়া অ ভাইৰেল জ্বৰ উঠে ন আজিকালি কিমান ভয়। আগৰ দিনৰ ল'ৰা ছোৱালীয়ে আমি আমাৰ কথাও আমাৰ কথাও সৰু কালৰ কথাই কৈছো মানে কি হ'লেও গমেই নাপালে কোনে কেনেকে বেমাৰ হল কি কথা ডাঙৰে হৈ গলো এতিয়াহে যদি বেমাৰ আজাৰে পাইছে
হ আজিকালি বেমাৰ বোৰো বাঢ়িছে অ শুনাচোন তোমাৰ মাততো ভালকে অহা নাই মোক। তুমি ফোন কৰাচোন কাটি পেলাই
অহ হয় নেকি বাৰু হ'ব দিয়াচোন বাৰু,